এয়া আজৰি হৈ পেলাই চাহ একাপ খাইছিলোঁ, তুমি?
ভালে আছে নহয় হয় হয় এ আছো দিয়ক কি কৰিব আৰু গৰম আৰু ইমান
অ হয় দিয়া ন ৰ'দতটো বৰ কাৰাকে ওলাইছে
হয় হয় হয় বহুত কা়ৰা ৰ'দটো, এ নহ'বনো কিয় ন ইমান আৰু
তাকে তাকে উম গছ-চছবোৰ নাইকিয়া হৈ গৈছে দিনে দিনে।
হয়, হয়
টো সেইকাৰণে গৰম হৈ গৈছে
গৰম হৈ গৈছে হয় স আৰু ৰাস্তা ঘাট বোৰ বাঢ়িছে মানুহবোৰ ৰৌ ন মুখতি বাঢ়িছে সেইটো কাৰণে।
বনালা কিবা?
অ অ বনালো খোৱা- বোৱা হ'ল বাৰু, সেয়া আৰু হয় হয় হলোঁ হলোঁ
অ
এনেই বাকী কৰ'বাত ফুৰিব কৰিব গৈছা নে নাই?
ফুৰিব মানে হেৰি নহয় ল'ৰা ছোৱালী পৰীক্ষা শেষ হৈছেহে এতিয়া আকৌ গৰম বন্ধতহে চাগে ফুৰা হ'ব আমাৰ আকৌ ইহঁতৰ কি হয় স্কুল গৰম বন্ধটো দহ, পোন্ধৰ দিন মান মানে খোলাই ৰাখে তাৰ পিছতহে বন্ধ হয়। পিছৰ মানে পোন্ধৰ দিনৰ পিছতহে বন্ধ হয়গে শেষৰ ফাললে এ তেতিয়াই চাগে যোৱা হ'ব কেনিবা আৰু।
হয় হয় ক'ত যাব বুলি ভাবিছে এনেই কব।
তাকে মানে তাকে তেনেকে ভাবি থৈছিলোঁ বোলোঁ এ এবাৰ ভাবিছিলোঁ অৰুণাচলৰ ফালে যাও নেকি, আকৌ এতিয়া এইফালে শুনিছোঁ দেখোন কোন বোলে বহুত পানী-চানী বাঢ়িছে। কিবা আৰু সেইকাৰণে মানে যাবলৈ ভয়ো লাগিছে।
হয় হয়
সেইটো চাইডত পাহাৰ-চাহাৰ খহিছে সেইটো কাৰণে। এতিয়া তেনেকুৱা হৈ থাকিলে আকৌ ভয় লাগে নহয়। কিবা কাৰণত পাৰ হৈ যাম আহোতে ফচি যাম, আহিব আকৌ নোৱাৰিম। উম উম
ভূমিস্খলনৰ
তাকে- তাকে পাহাৰ -পাহাৰীয়া জেগাটো সেইটো কাৰণে বহুত ভয় হয় কিন্তু ন? তাকে কি হয় আমাৰ এতিয়া তলটোতো খান্দিয়ে আছে ধৰা
হয়, সেইটোৱেইটো। এইবোৰৰ কাৰণে হয়- হয় মাটিৰ হয় -হয় খ টো নাইকিয়া হৈ গৈছেগে ৰাতি যিটো এটা ধৰি ৰাখিব পৰা যিটো এটা ক্ষমতা থাকে হয়।
উম, সেইটো নাইকিয়া হৈ গৈছে তাৰ চাবাচোন আজিকালি গছবোৰ- গছবোৰো ডাইৰেক্ট মানে কি হয় বতাহ ধুমুহা আহিলও গছবোৰ মানে ভাঙি
ভাঙি পৰে।
অহ, আগতে ভাঙি পৰে এতিয়া কিন্তু উঘলি যায়।
উঘলি যায় হয়, সেইটোয়ে আৰু মাটিৰ উৰ্বৰা শক তিটো মানে অলপ কম হৈছে। কম হৈছে আৰু দিনক দিনে হয়- হয়-হয় সেইটোৱে। সেয়া অলপ মানুহ মানে ধৰক প্ৰকৃতিটো ন অলপ পলি চনৰ পা অকমান যদি হেৰি হয় তেতিয়া এইবিলাক ঠিক থাকিব
তাকে সেইটো আমি মানুহেই কৰি আছো নহয়।
হয় -হয় মানুহে -মানুহে মানুহৰ হেৰি হোৱা নিচি আৰু বস্তুতটো
মোক খান্দি- খুন্দি তলটো গোটেই ফোপোলা কৰি পেলাই পেলোৱা গৈছে ন'? তাকে আৰু পৰিৱেশটো গাড়ী মটৰ ধোঁৱা আদি কৰি কিমান পৰিৱেশটো তোমাৰ নষ্ট হৈ আছে। ন ডেইলি সেই - সেইবোৰ কাৰণতে পৃথিৱীৰ মানে তেনেকুৱা এটা
পৰিস্থিতি হৈছেগে হয়- হয়-হয় সেইকাৰণে মানুহে আজিকালি মানে সচেতনত লাগে ন'কাৰণ পঢ়া- শুনাও দিশতো সেইবিলাক শিকোৱা হয় যেতিয়া
বেমাৰ -আজাৰো বাঢ়িছে দিনে-দিনে
হয়- হয়। সেইটোয়ে আৰু অলপ মানুহ বিলাক সচেতনতা হৈ হয়-হয় -হয়- হয় বহুত হয়। বহুত হয়।
বহুত হয় তাকে
হয়- হয় ভিত ভিতৰুৱা অঞ্চল বিলাকত যিমানে নহয় অকণ হ'লেও সংৰক্ষিত হৈ আছে আৰু, কিন্তু হয় -হয় চহৰৰ -চহৰৰ অঞ্চলবোৰত মানে বেছিকে এইবিলাকত প্ৰভাৱ পৰে হয়।
তাকে পালোঁ মই অহ। ডাউকীটো তেনেকে ৰাস্তাবোৰ খহিছে নহয় শ্বিলঙৰ ডাউক কি তালকো যাবলৈ মানুহ মানে বা বাধা কৰিছে আৰু এতিয়া তাকে মানুহবোৰতো যায়ে ন ' গৰম বন্ধত আমাৰ
যায়ে হয় -হয় গৰমত অলপ হয় -হয় ঠাণ্ডা পৰিৱেশ গছ- গছনিও বেছি আ
বেছি আছে তাত সেইটো কাৰণে যাব বিচ বিচাৰে কিন্তু মানে কি হয় এতিয়া এই -এই এইটো পৰিস্থিতিৰ কাৰণে মানুহ যাবলৈও ভয় কৰা হৈছে আৰু যাব নালাগেও মোৰ মতে উম- উম তাকে নালাগে।
পৰিৱেশটোও শান্ত হওক তাৰপিছত যাব লাগে। হয় -হয় কাৰণ প্ৰকৃতিৰ বস্তু যেতিয়া কোনো ৰখাব নোৱাৰি।
নোৱাৰে- নোৱাৰে আৰু কি হয় জানানে জুলাই মাহত আমাৰ মানুহে ভাবে জুলাই মাহত গৰমটো বেছি পৰে কিন্তু নহয় আগষ্ট ছেপ্তেম্বৰৰ আধালে আগষ্ট মাহত বেছি গৰম পৰে চাবাচোন বাৰু ভাদ মাহ মানৰ পৰা তুমি নামঘৰত যোৱা নে ভাদ মাহত, ভাদ মাহত নামঘৰত যোৱা
অ হয় হয় যোৱা হয়, যোৱা হয়, যোৱা হয় নামঘৰত হয়।
ওলাই চাবাচোন কিবা গপ-গপনি গৰম আহ
গম গৰম এটা আহে হয় সেই সেই টাইমত মানে গৰমটো বেছিকে প্ৰভাৱ পৰে আৰু খেতি বাতিবোৰ মানুহ কৰিব অলপ অসুবিধা হয় সেইটো সময়ত কাৰণ গৰমতো হয় ন বেছি আজিকালি গৰমৰ ফলত মানে গছ গছনি নোহোৱাৰ ফলত বৰষুণতটোও কমিছে। বহুত খিনি কমি গৈছেগে বৰষুণটো
আৰু তাতে কি হয় আমি আগতে ইমান ফেন চেন ব্যৱহাৰ কৰা নাছিলোঁ ন এতিয়া মানে ফেনৰ তলত থাকি থাকি গৰমতো পতক কে সহ্য কৰিব নোৱাৰা হয় গৈছোগে তাৰ ফলত আমাৰ বেমাৰ বাঢ়ি
হয়, হয়, হয় কথাটো হয়, হয় সেইটোৱে আৰু। অলপ মানে ধৰক মানুহ বোৰো অলপ সচেতনতা হ ব লাগে গছ- গছনি ৰোব লাগে হয় নে তেতিয়া মানুহ জীৱন যাপন কৰিবলে শান্তি মতে পাৰি ব সেয়ে আৰু মানুহ খিনিও বুজি উঠিব লাগে হয় হয় মানুহ বিলাকেও বুজি উঠিব লাগে
লাগে লাগে
তাকে এজোপা গছ কাটিলে দুজোপা পা গছ ৰুব লাগে কাৰণ আজিকালিতো হয় জনবসতি যিমান বাঢ়িছে ঘ সিমানেই বস্তু
অ ঘৰ দুৱাৰ ঘৰ দুৱাৰ বনাবলৈ মানুহে গছ চছ কাটি দিয়ে ন- কিন্তু গছ সেই গছ গছ খিনি কাটি দিয়া বিনিময়ত আৰু গছ বেলেগ ঠাইত ৰুব লাগে প্ৰকৃতিয়ে যদি নাথাকে সুস্থ হয় আমিনো কেনেকে সুস্থ হৈ থাকিম
সুস্থ হৈ থাকিম হয় হয় হয় হয় আমাৰ অক্সিজেনটোতো লাগিবই গছ গছনি থাকিলে টো আমাৰো হ'ব হয় হয় সেইটোৱে সেইয়াই আৰু সেইকাৰণে আৰু মানুহখিনিত ন অলপ অ অ বনাল দ
অ
আপোনাৰ খোৱা বোৱা হ'ল নহয়
খোৱা বোৱা এবাৰ হ'ল বাৰু ৰাতিপুৱাৰ যিটো খাওঁ আমি ব মানে- হেৰি বাকী দুপৰীয়া আকৌ বনাব লাগিব বনোৱা নাই আৰু- মামলা হেকে গৰম যে সোনকালে বনাই থলেও উম-
খোৱা বোৱ বোৰো অলপ ভালকে কৰিব লাগে আৰু- মানুহবোৰ আজিকালি আৰু খোৱা বোৱাৰ পৰাও বহুত- মানে বেমাৰ আজাৰ হৈছে নহয়। হয় বিভিন্ন সাৰ দিয়া বস্তুবোৰ খায় হয় হয় আজিকালি- বিনা সাৰত বস্তু নোপোৱাই হৈছে চব-
হাই মানুহে নেপায় বজাৰত গোটেই বোৰ সাৰ দি পেলাই থ থৈ দিয়ে তুমি ঘৰলৈ আনি দুদিন থবাহে গেলি যায়
গেলি যাব হয় ফ্ৰিজত থলেও গেলি যায়। সেইটয়ে আৰু গেলি যায় সেয়া অলপ মানে মানুহবোৰে ন ঘৰতে অলপ হলেও খেতি কৰি পেলাই সেইখিনি মানে নিজৰ জৰ ঘৰৰ যোনটো হয় হয় নিজৰ যোনটো গোবৰ সাৰ দ্বাৰা প্ৰ স্তুত হয় সেইটো দি লৈ পেলাই হয় হয় হয় সেইবোৰ দি লৈ পেলাই শাক পাচলিবোৰ কৰিব লাগে সুস্থও থাকে আৰু ফ্ৰেচ বস্তু পোৱা যায় হয়
তাকে আমি এতিয়া যদি নিজে প্ৰত্যেকে তেনেকে সাৱধানতা হওঁও তেতিয়াহ'লেতো তেওঁলোকেও সাৰ সুৰ মাৰিবলৈ অকন কমাব। যিয়ে, কৰে ধৰা বজাৰত বিক্ৰী কৰিব কাৰণে নহয়নে বাৰু- তেওঁ তেওঁ উৎপাদনটো বেছি কৰে সাৰ সুৰ দি পটককে ডাঙৰ হবৰ কাৰণে কিন্তু প্ৰত্যয়েকেই যদি ঘৰত তেনেকে মানে কৰে নিজে খোৱা খাদ্যয়তো নিকিনাকে যাতে হয় তেনেকুৱা হিচাপত কৰিবলৈ গলে তেওঁলোকেও তেনেকুৱা ইমান সাৰ চাৰ প্ৰয়োগ নকৰিব
নকৰিব হয় হয় মানুহ হয় হয় কথাটো হয় কাষ্টমাৰ কাৰণ কমি যাব ন নি
উম উম উম উম হয় হয় তাকে
সেইকাৰণে আৰু সেয়াই আৰু মানুহবোৰে অকণ বুজিব লাগে ন নি
অ নিজে বুজিব লাগে বুজিব লাগে
হয় বুজিব লাগে এইবিলাক কথাত সচেতনতা হ'ব লাগে কাৰণ নিজৰ দেহ নিজৰ কথা হনে
নিজৰ কথা স্বাস্থ্যটো ভালে ৰখাটোহে মেইন আজিকালি হয়নে? তোমাৰ সাধাৰণ কিবা এটা হ'লে মানে তোমাৰ ডক্টৰ ওচৰলৈ গ'লে কিবা এটা নহয় কিবা এটা ওলাই। বেমাৰতো তোমাক জ্বৰে হওক জ্বৰেই হওক তুমি-
হয় হয়।
ডক্টৰৰ ক তোমাৰ আকৌ বেলেগ এটা বেমাৰৰ লগত লিংক কৰা এটা ওলাইছে চাবাচোন
ওলাই যায় ওলাই যায় হয় হয়ে আমি কিন্তু গম নাপাও। কিন্তু আমি গম নাপাও হয় এইটো পৰীক্ষা নিৰীক্ষা কৰিলেহে ওলাই গে হয়। হয় কথাটো
তাকে আকৌ এতিয়া ভাইৰেল জ্বৰ আহিছে নহয় অ
হয় হয় গৰম গৰমৰ কাৰণেও হৈছে নহয় বহুতো জ্বৰ চৰ
অ এইটো জচৰ হৈ ভাইৰেল আমাৰ ওচৰত এনেকুৱা হৈছে দুগৰাকীমান মানুহৰ- স আঠুৱা চাঠুৱা তৰি পেলাই শুবা দেই-
অ তাকে তাকে হ'ব বাৰু আপোনালোকে সুস্থ ভাৱে থাকিব। হয়
তাকে
অকমান চাই চিতি চলিব আৰু ওচৰতে হৈছে যেতিয়া কি কৈছে?
ডেংগু হৈছে নহয় ছোৱালীজনী ডোকালেতো শুনিছানে।
হয় নেকি অ নাই শুনা নাই বাৰু বাতৰিটো হয় নাই নাই নাই কত হৈছেনো?
এ
অ
খবৰটো পোৱা নাই চাগে ন
হয় দিয়ক মানুহ আজিকালি সে পাওঁ হয় হয় নাই নাই পোৱা নাই বাৰু এইয়াই আৰু পানী চানীবোৰ ন পানী চনীবোৰৰ কাৰণেও হয়- সেইটোৱে আৰু ভালকে অলপ
মহে উম উম সেইটোৱে সেইটয়ে নিজৰ পৰিৱেশ
সেইটোৱে নিজে চাফাকে ৰাখিব লাগিব
অ আজিকালি গৰমৰ কাৰণে নোহোৱে মানুহে আঁঠ থোৱাটো নতৰে
নটৰে নতৰে অ মহ বোৰে কামোৰে কামোৰাবোৰ অলপ বেমাৰ আজাৰ দেখা দিলে সেইয়াই আৰু ভালকে মানুহৰ অলপ সচেতনতা হব লাগে ন সেইটোৱে আৰু- হয় গৰমৰ পৰা ভালকে অলপ মানে ঠাণ্ডা জেগাত থাকিব লাগে আৰু পানী দুনি খাই কৰি অলপ সুস্থ কৰি থাকিব লাগে আৰু সেইটোৱে। তাকেই হ'ব দিয়ক ন বাৰু আপোনাক মোক ফোন কৰিম বাৰু পিছত অ ঠিক আছে দিয়ক খবৰ খাতি লৈ থাকিম অ ঠিক আছে। আহ অ আহ দিয়ক